হেল্ল'
কি খবৰ?
ভালে। তোৰ?
উম ভালে আৰু।
অহ চাহ খালি?
চাহ খালো অ। খালী নাই?
মই সেই প্ৰাৰ্থনা কৰি পেলাই আহিছো শে খোৱা নাই খাম আৰু চবকে দি মোৰ
আহঁ
দেতাহত আহিছে ঘৰতে আছোহে প্ৰাৰ্থনা কৰি ৰুমলৈ আহিছো আৰু উম
তাৰপিছতে এ আজি মানে আমাৰ ঘৰত বহুত গাখীৰ মানে বাহি হৈ গ'ল বাঢ়িলে তাৰপিছত গাখীৰৰ পৰা যে পনিৰ বনাই কেনেকে পনীৰ বনাও
গাখীৰটো মানে থাকি গ'ল ন
অ গাখীৰ বহুতখিনি থাকি গ'ল
সেইটো গাখীৰখিনিত প্ৰথমতে তই গেছ গেছত কেৰাহী পাতি পেলাই গাখীৰখিনি তাত দিবি তাৰ পিছত পুৰা উতলাবি মানে ধৰ যেনেকে আমি গাখীৰ চিনিকা খাবলৈ যেনেকৈ গৰম কৰাও, উতলাওঁ খুব মতে তেনেকে প্ৰথমতে উতলাব লাগিব, পুৰা উতলাই উতলাই লৰাই থাকিবি আৰু ধৰ, তাৰপিছত তাত নেমু চেপিব লাগিব, নেমু দুটা মানে এটা হ'লেও হৈ যাব ধৰ চেপিবি নহয়, তাৰপিছত তাত এনেক গোটা গো টা মানে যেনেকে দৈটো আমি খাওঁ দৈ যিটো বস্তু হয় সেই একে হৈ মানে, তেনকে মা এনেকে পুৰা লৰাই লৰাই ললে টোৰ পুৰা উতলাব দিয়া তেতিয়া দৈ দেখীয়া হ'ব, তাৰপিছত লাহেকে একদম কটন কাপোৰ হ'ব লাগিব সেইখনত চেকিব লাগিব বস্তুটো, চেকনী এখন লৈ পেলাই ডাঙৰ চেকনী, তাৰপিছত তাত সেইখিনি লৈ তই ধুনীয়াকে চেকি পেলাই মানে মেৰিয়াবি কাপোৰ খনে মেৰিই মানে টান বস্তু এটা ঢাকি থ'ব লাগিব, এবাৰ থোৱাৰ পিছত মানে দুঘণ্টা ঘণ্টা তিনি ঘণ্টা মানে যিমান থ'ব বিচাৰ। কম সময়ত নহ'ব গোটা নাবান্ধিব মানে বস্তুটো, তাৰপিছত সেই বস্তুটোত গোটা বান্ধিব নহয় গোট বান্ধি পেলাই তেতিয়া মানে সেইটো পনীৰ হৈ গ'ল আৰু।
অ এতিয়া মানে পনীৰ নেমুটো কিমানকে দিব লাগিব?
এটা চেপিলে হৈ যাব।
তাৰপিছত কিমান টাইম থব লাগিব?
কিমান টাইম মানে তিনি ঘণ্টা বা দুঘণ্টা তেতিয়া টান হ'ব বস্তুটো ধৰ। তাৰপা তই বোলে খাবলৈ তই বোলে ভাজি ল নভজাকেও ল'ব পাৰ, মানে ধৰ বেলেগ কিবা ভাজিৰ লগত বনাইছ দি দিছ নহ'লে মটৰৰ ঘুগুনি লগত বনাব পাৰ, এনেকে বিলাহী আলু দি বনাব পাৰ নিজৰ লগত কথা মানে আৰু। বা ৰঙালাও চঙালাও ভাজিছ বা জাতিলাও ভাজিছ তাত দি দিছ পনিৰটো কাটি, সেনেকে পাৰি আৰু।
কে ভাজি খাওঁ বুলি
পাৰি পাৰি এনেকুৱা পাৰি।
এইটো গাখীৰৰ লগত নাখায় ন।
গাখীৰ লগত নাখায়।
তাৰপা এতিয়া পনিৰতটো বাৰ গম পাইছো, এ মাংসটো কেনেকে বনাম?
হম?
মাংসটো।
মাংসটো সেইটোৱেই ধৰ হুইচেল দিয়াবি দুটা ব্ৰইলাৰ মাংস হ'লে। তাৰ পিছত কইলাৰ হ'লেতো নালাগেই কথাই নাই ধুনীয়াকে তই পিয়াজ, নহৰু, আদা, জলকীয়া এনেকে কাটিবি ধুনীয়াকে কাটি আহ ধৰ অকমান থেতেলেই দিলও দিলি বা গোটাকেও দিব পাৰ নহৰু আদা অ কন খুন্দিলে হল আও। তাৰ পিছত ধুনীয়াক মাংসখিনি ফ্ৰাই কৰিবি তাৰপিছত তাত অমিতা চমিতা যি দিওঁ মানে ধৰ অমিতা, ৰঙালাও দিছ বিলাহী দিব পাৰিবি যেতিয়া ভাজি থাকিবি। তাৰপা আলু দি ধুনীয়াকৈ একদম লৰাবি তাৰপিছত মছলা দিবি মছলা, নিমখ হালধি চালধি ধুনীয়াকে দিবি তাপা পানী অলপ দি দিবি মানে দ- ধৰিব নিদিবি আৰু মানে বস্তু ধৰ। তাৰপাছত বোলে তই ফ্ৰাই কৰি খাৱ বোলে জোলকে নাখাওঁ, ফ্ৰাই কৰিলে অকণমান পানী দিবি লাষ্টত ধুনিয়াকে তেতিয়া উঠিবই নহয় বস্তুতো ফ্রাই ন তীয়া হৈ যাব, তেনেকৈও খাব পাৰ বা জোল বনাই খুৱাব পাৰ আ জালুক চালুক দি।
এতিয়া মই তোক কৈ যাওঁ তই এনেকে মানে হয় নহয় কবি। মই এতিয়া তোৰ কথাখিনি শুনিলোঁ বাৰু, এতিয়া পনীৰটো বনাবলৈ হ'লে মানে প্ৰথমতে মই গাখীৰখিনি উম গেছত দি পেলাই উতলালোঁ ধুনীয়াকে। প তলটো অহাৰ পিছত আৰু তাত মই নেমু চেপি দিলোঁ। নেমু এটা দিব লাগিব, তাপা। এ ত পিছত বস্তুত লাহ লাহে কমানে গুট বান আহিব।
উম।
গোট বান্ধি আহাৰ পিছত মই ভাল মানে পৰিষ্কাৰ কাপোৰ এখনত লৈ পেলাই।
উ কটন কাপোৰ মানে। ধৰা ধৰ গামোচা এখন কটনৰ লৈ পেলাই কাটি লবি মাছ তটো মানে।
অ', লৈ পেলাই লৈ পেলাই তাতে ধুনীয়াকে গাত। মঠিমাৰ বান্ধি পেলাই।
কিবা টান বস্তু এ তটা মানে ন অমান গধুৰ বস্তু এটা থাকিব লাগিব।
উ তাৰপিছতে অ', তাৰপা এনেকে থৈ দিলো থৈ দিয়া পি‌ তেনেকে, তাৰপৰা, পনীৰ, যেনেকৈ, একদম আকৃতিটো, মানে, পনীৰ টাইপত, আকৌ কাটি দিলোঁ। পিছত, তিনি ঘণ্টাৰ পিছত আৰু কাটি পেলাই, ধুনীয়াকে আকৌ পেলাই, ধুনীয়াকে প্ৰথমতে ভাজিলোঁ ভাজি পেলাই অ', তোৰ, মানে, এনে পনীৰটো মই ভাজি খাই, ইমান এটা হেৰি নাপাওঁ পাওঁ। এই মটৰ ঘূগুনীৰ লগত খাই, বহুত, মানে, ঘূগুনী নহয়। এইটো মটৰ দি পেলাই, যিটো বনায় যে
অ', গম পাইছোঁ। অ', গ্ৰীণ মটৰটোৱেই দি
গ্ৰীণ মটৰ দি। অ', গ্ৰীণ মটৰটো অলপ ভাল লাগে। এইটো, হালধ ধিয়া যিটো, সেইটোতো ভাল লাগে। উম। তাৰ লগত দি পেলাই যে, আৰু, সেই ঘূগুনিটোৱেই হয় নেকি? ঘূগুনীটোত দি দিয়ে
অ', অ'। ঘূগুনিত দিয়ে। অ', অ'।
এতিয়া, মই ঘূগুনিটো বাৰু বনাব জানোঁ। মানে, ঘূগুনিটো তোৰ, প্ৰথমতে, মটৰখিনি সিজাই ল'লোঁ সিজোৱাৰ পিছত এ, আৰু, তাৰপিছত, ধুনীয়াকে তেল দিলোঁ। তেল দি পেলাই, তাত এ, নিমখ, হালধি দি পেলাই, পিয়াঁজ পিয়াঁজ দিলোঁ পিয়াঁজ, নহৰু দি তাতে, মটৰখিনি দি লৈ, ধুনীয়াকে মচল মচলা দি, তাপা ধুনীয়াকে হোৱা পিছত, তাত পনীৰ কণ দি দিব
উম, ধুনীয়াকে উতলিলে, হৈ গ'ল, আৰু
তাৰ পিছত তে, মাংসটো তোৰ, যদি ব্ৰইলাৰ মাংস হয়, তেতিয়া দুটা হুইচেল দি পেলাই, প্ৰেছাৰত প্ৰথমে সিজাই ল'লোঁ মানে, সিজাই লোৱা পিছতেই
বা, কেৰাহীত সিজালেও হ'ল। মানে, ধৰ, অকণমান সিজালে হ'ল। জাষ্ট, মানে, তাৰ লেতেৰা বীজাণুটো আঁতৰালে হ'ল, আৰু
তাৰপিছতে, সিজোৱাৰ পিছতে, তাত তোৰ নিমখ, হালধি, তাৰপৰা আদা-নহৰু গোটেইখিনি, মানে, সেইখিনি হেৰি, মিশ্ৰণ কৰি পেলাই মিছল কৰি এতিয়া গ'ল। তাতে আছে তাত সেইখিনি দি দিলোঁ দি মেলি অলপ ভাজি মেলি ল'লোঁ ভাজি লোৱাৰ পিছত তাৰপিছত আলুখিনি দিলোঁ তাত পানী দিলোঁ পানী দিয়া পিছত ধুনীয়াকৈ উতল আহিব দিলোঁ উতল অহাৰ পিছতে তাত মছলা দি দিলোঁ এনেই মছলা নিদিয়াকৈ পাৰিনে
মছলা নিদিয়াকেও পাৰি মানে ধৰ কিছুমানেতো ধৰ জ্বলাাতটো না খায়েই ন মচলা চচলা সেইটো কাৰণে ধৰ তেনেকে খাব পাৰে ধৰা আদা অকণ দি পেলাই মানে আদা নহৰু দিও খাই কিছুমানে জালুক দি তেনেকে দিব পাৰি আৰু এটা বস্তু এ- সেইখন মানে ত কি আৰু
নহ একেবাৰে শেষত বিলাহী টো দি দিব পৰা হ'ব নহয়
শেষত দিলে নহ'ব নহয় মানে ধৰ ভাজি থওঁ দিব লাগিব তাৰ পিছত পানী দি পেলাই উতলাবি
নহয় জানিছো মানে মাংস খিনি দিয়াৰ পিছত আলু দিয়াৰ পিছত তাৰ পিছত বিলাহী দিব লাগিব অ সেইটো আৰু বিলাহীৰ গুটিটো দিব নালাগে মানে গু
অ বেয়া বেয়া অ গুটি দিব নালাগে আৰু এটা বস্তু বনাই খাই চাব পাৰ বেং বেঙেনা যে ধৰ ব খায় ব যে খায় যে বেঙেনা ব সেই বস্তুটো খাব পাৰো ধৰ বেঙেনা খিনি ধুনীয়াকে ধৰ এতিয়া ত সাৰ দিয়া বেঙেনা বিলাকত ত কিনি অনা সাৰটোত তেনেকে ধৰ ধুনীয়াকে ধুবি পানীত কাটি পেলাই তাৰপিছত বেচনটো পানীত গুলি ল'বি অলপ পানীত গুলি তাত লগাই ফ্ৰাই কৰি খাবলৈ বহুত ধুনীয়া
অঁ মই একদম আলু পিতিকাটো খাই বহুত ভাল পাও তাৰ লগতো পকা তেল অকন দি দিব লাগে
উম সেইটো বাৰু ভাল লাগে খাই আৰু একদম আৰু
গৰম দিনত পঁইতা ভাত মানে সেই বহা ভাতকেইটা পানী দি থৈ দিব লাগে ৰাতিপুৱা পিয়াঁজ অকণ লৈ তাপা ভূত জলকীয়া তাপা একদম নেমু শ্ল' ল'ব লাগে
এদ ম
আৰু লোভ পানী পৰি যাব মানে সেইকণো সমান হ'ব নোৱাৰে যেতিয়া মানে একদম পুৰা টিকা ফটা ৰ'দ যেতিয়া দিব সেইদিখনি সকনি খাই চাবা একদম আৰু কৈছো নহয় বহুত ভাল লাগে বহুত
তমাৰো
উ গৰম দিন আহিল মহঁ তো পইতা ভাত
পঁইতা ভাত আ চবেই খায় গৰম দিনত পইতা ভাত খাব নেমু চৰবত
আৰু আচাৰ ঘণ্ তাত থ'ব লাগে আৰু আৰু বেলেগতটো মাছ মাংস পনীৰ দিম এইবিলাক টো একোৱেই নালাগে একোৰে প্ৰয়োজন নহয় পইতা ভাতটো হোৱাৰ পিছত আৰু পেটটো তাৰ পিছত কিমান
ভাল লাগি যায় বহুত ভাল লাগি যায় দেই
আৰু মানে আৰু গৰম দিনত মানুহে অকমান লগু অহা যু বস্তুৱে খাব লাগে ইমান বেছি মানে আমং
মানে ধৰ বেছি গেছ হোৱ জাতীয় বস্তুবোৰ খাব নালাগে মানুহে উম উম সেইটোৱেই
তেনেকুৱা জলপানোও খাব পাৰি ম মই যে এইটো জলপান ভাল অঁ মানে পি এই কেঁচা পিঠাগুড়ি যে
উম
কল আৰু চেনি দি পেলাই যে খাই যে
খা--অঁ
সেইয়টো বহুত ভাল মানে শুকান পিঠা গুৰিটো নহয় কেঁচা পিঠাগুৰি উম বহুত বহুত ভাল পাওঁ মই খাই
গাখীৰ লৈ মেলি কল লৈ লব লাগে
লৈ পেলাই একদম জাহাজী কল এটা দি ল'ব লাগে সেইটো খাই বহুত ভাল লাগে
এইবো বৰতিয়া চৰতিয়াতটো তেনেকে খাই ভা বাৰু খাই ভাল লাগে
ম বহুত দিন আখৈ খোৱা নাই আখৈ মানে খা--আখৈটো খাইয়ো বহুত ভাল লাগে
অ আখৈটো ভাল লাগে উ আগৰ দিনতে খোৱা বহুত দিনতে আজিকালি দেখিবলে নাই আখৈ বিয়া বিলাকতে যি দেখা হয় আৰু
অ তুলনি বিয়া বিলাকত
উম বৰ বিয়া বিলাকত। আজিকালি নকৰেই মানুহ বিলাকে এইবিলাক কাম
তোৰ এই যিটো নাৰিকল দিয়া পিঠাত। তো মানে। তিল দিয়াটো ন।
গম পাইছোঁ।
সেইটো খাই বহুত। ভাল পাওঁ মই আকৌ নাৰিকলৰ লাড়ু।
অ আকৌ মালপোৱা
অ অ সেইেলে কৈছো মাল পোৱাটো ভাল লাগে উম উম বিহু বুলি কলে সে। এনেিয় মেই নাওঁ
উম। ক খাওঁ মানুহ আও এতিয়া।
তো খাই বহুত মানে ভাল লাগে।
উম বনোৱা মেলাত একদম।
উম। মানে সেইখিনি বস্তু হ'লে আৰু বেলেগ একো নালাগে
তাকে
উম।
আহ
তাকে মই বোলো সুধোচোন মানে গাখীৰ খিনি এনে। বাঢ়িছিলে যে তেনেকে কি বনাম?
তাত, উম বনাই চাবি তাৰপিছত কবি আৰু। কেনেকুৱা হয়
তেতিয়া হ'ব
উম উম হব। উম।